অ এয়া ভাত পানী খাই আজৰি হৈ পেলাই অকমান বাগৰ দিছো তুমি
ময়ো এই এনেই আছোঁ অকণমান ভাত পানী খাই লৈ এনেই অলপ খোজকাঢ়ি আছোঁ এই আমাৰ ওচৰতে বিহু পাতিছে নহয়
কেতিয়া আজি নে কি
আজি আছে তোমাৰ এই সৰু সৰু ল'ৰা ছোৱালী খিনি যে হয় শিকিব নালাগে জানো বিহুৰ বিষয়ে এ সেইটো কাৰণে সৰুকে এটা বিহু প্ৰগ্ৰাম পাতি পাতিছোঁ মানে আমাৰ এইখিনিতে তোমাৰ মানে কি জানা মানুহখিনিতো চব বাহিৰৰ নহয় জানো কৰ'বাত কৰবাৰ পৰা সে ইয়াত আছে ত' সিহঁতৰ সকলোৰে ধৰি লওক এতিয়া বিহু বিষয়ে কিছুমানে নাজানে জানেই হয় নে আমি অসমীয়া মানুহ খিনিয়েহে জানো ত চবে মানে আমাৰ ইয়াত মানে কি কয় মানুহখিনি যাৰ যিয়ে নহওক মানে প্ৰগ্ৰাম তটো পাতি মানে যাতে ল'ৰা ছোৱালী আলিখিনি মানে ধৰি লওক সংস্কৃতি বা এইবিলাক কলা সংস্কৃতিৰ ওপৰত যাতে মানে গুৰুত্ব হয় সেইটো কাৰণে তেনেকে মানে অলপ প্ৰগ্ৰাম পাতি অ অ আগুৱাই যাব পাৰে সেইটো কাৰণে মানে তেনেকে প্ৰত্যেক বছৰেই আমাৰ পতাহ যায় এনেইতো বহাগৰ বিহু তোমাৰ দুদিনমান পিছতে পাতে কিন্তু সকলোৰে মানে অলপ অসুবিধা আছিলে যে সেইটো কাৰণে কাৰণে বহাগী বি দেই বুলি কয় যে এতিয়া বিদায় বিদায় নিচিনাকে পাতিছে আৰু এই
এতিয়া জেঠ মাহে পালেহি বহাগী বিদায় পতালে ন হয় দিয়া চবৰে সুবিধা অসুবিধাটো চাই পেলাইহে আৰু
অ সেইটোৱে সেইটোৱে চবে সেইটোৱে কৈছে আৰু বহাগী বিদায় নহলা আৰু জেঠৰ বিদায় হে হ'ল আৰু বুলি কৈছে কৈছে তেনেকে পাতি দিছো আৰু বুলি গৈছে তাকে এতিয়া মানে কি জানা ল'ৰা ছোৱালী খিনি এতিয়া কাংগন প্ৰতিযোগিতাৰ হব ইমান মনোযোগ হয় কবিতা আবৃত্তি আকস্মিক বক্তৃতা আৰু নাম নাচ গান এইখিনি মানে দহটা বজাল তোম শেষে হৈ যাবগৈ মানে ধৰি লোৱা প্ৰগ্ৰামটো অ সৰু সৰু ল'ৰা ছোৱালী সিহঁতে সেনেকে নাচে যে গোটেই খিনিয়ে মানে তোমাৰ এতিয়া কিছুমানে এতিয়া ধৰিলোৱা আমাৰ অসমীয়া মানুহো নাই ন কিছুমান নহয় সিহঁতেও মানে শিকিছে মানে সেইবিলাক নাচিবলৈ অ সেইটো কাৰণে মানে ভালো লাগে ন মানুহ খিনিও একগোট হয় উম অনুষ্ঠান এটা পাতিলে অ সেইটোৱে সেইটোৱে আমি যে অসমীয়া মানুহ গোটেইখিনি নহ ধনক বেলেগ-বেলেগ আছে যদিও জাতি গোটেইখিনিয়ে আমাৰ সংস্কৃতিটোক ধৰি-ধৰি ৰাখি শিছে সেইটো এই এটা বহুত ডাঙৰ কথা ন গোটেইখিনিয়ে মিলি অ', সেইটোয়ে-সেইটোয়ে এতিয়া পিছে তুমি গৰমত অ', গ কোৱাচোন কি কৈছিলা?
গোটেইখিনি মানুহে তেনেকে এক লগ হৈ মানে এনেকেই থকা যায় নহয়। হয়-হয় জানো যে মিলা প্ৰীতিতটো থাকে ধৰা। গোটেই মানুহখিনিৰ লগতে নহয় নে?
অ', সেইয়ে ভালো লাগে উম, আৰু কি জানা এতিয়া চোৱা কিছুমান ল'ৰা-ছোৱালী আছে তোমাৰ ধৰি লওক- আগ্ৰহটো আছে। কিন্তু মানে কি? ষ্টেজত প্ৰগ্ৰাম কৰিবলৈ ভয়ে খাই উম, আৰু ভয়ো খায় নহয় কিছুমানে হয় ত' তাকতে লগৰ লগত যেতিয়া পৰিৱ সিহঁতও ধৰি লওক হেৰিতটো হৈ যাব উম, আগুৱাই যাব আৰু পাৰিবও সিহঁতক কৰিবলৈ ন, পিছলৈ প্ৰগ্ৰাম বিলাক অ', সেইটোয়ে কৰি আছে সেই তাতে লাগি আছিলো তোমাৰ অলপ আগতে ঘৰত আহি ভাতকেইটা খাই গৈ লৈছো আকৌ অ', যামেই মানে আৰু। তোমাৰ লৰা-ছোৱালী মানে কি জাননা অ', আৰু এটা ভাল হ'ল কি? আমাৰ আকৌ কলনীৰ ওচৰৰে তোমাৰ ফিল্ড এখন থকা নাই জানো সেই তাতে আকৌ তোমাৰ এই আনন্দ মেল নিচিনাকে যে সৰু কে মেলা পাতিছে। এতিয়া আমাৰ তাৰো ল'ৰা-চোৱালী খিনিতো মেলা চাব আহিবই, তা - তাৰ পৰা তেতিয়া আমাৰ এই অনুচ্ আহিব, তেতিয়া বেছি হ'ব মানুহখিনি ন'। আমি মানে বাহিৰৰ মানুহ ধৰক কোনোবা যদি নাচিব গাব ব বা সেই চিত্ৰাংকনত আহে সিহঁতক আহিব দিছো আমি আহিব মানা কৰা নাইতো।
ঠিকে, ঠিকে, ঠিকে।
মানে আৰু সুবিধা হ'ল ধৰি ল', চোৱাচোন এতিয়া তুমি প্ৰগ্ৰাম এটা পাতি পেলে যদি দৰ্শকে নাথাকে ভাল লাগিব জানো? অ', আৰু তাতে আমাৰ ধৰি ল' স - এয়া মানে ইভিনিঙৰ হে প্ৰগ্ৰামটো সুবিধা মানুহখিনি ন', আনন্দ মেলা চাবলৈ তোমাৰ ভাতিবেলা টাইমতে আহিব বা সন্ধিয়াই আহিব ন', ত' সিহঁতে তাত আহি পেলাই ইয়াতো যাব। আমাৰো ল'ৰা-ছোৱালী খিনিক অকমান হেৰি কৰিব ন'। আ - আগ্ৰহ থাকিলে সুমুৱাই দিব পাৰিব, কুইজো আছে কুইজত দি দিব পাৰিব, সেইটো ধৰি ল আমাৰ একো সুবিধা নাই।
ভালে কৰিছা। এতিয়া তাকে হেৰি সেই গোটেই খৰচ পাত
খৰচ পাতি বিলাক মানে কলনিত যিমান খিনি মানুহ আছে চবেই মানে এটা হিচাপ কৰিছে যে কিমানমান খৰচ হ'ব আৰু গোটেইখিনি মিলি পাই লৈ মানে উঠাইছে। আৰু পইচাটো। সেনেকে মানে বেলেগক বিচৰা নাই আৰু ধৰি ল'। তেনেকে নহয় জৰ সুবিধাৰ কাৰণে যিহেতু, উম উম সেইটোৱে। নিজৰ সুবিধা কাৰণে পতা গৈছে যেতিয়া বেলেগক অশান্তি নকৰি নিজৰে যিমান খিনি মিলে মিলাই পেলাই পাতা গৈছে আৰু হয়। বাঢ়িল লগতে ভালো লাগিল ন', সেইটোয়ে বচ
প্ৰথমটো সৰু-সৰু-সৰুকৈতটো ডাঙৰ হয় আজি তুমি অকমান সৰুকে পাতিছা কাইলৈ তুমি অকণমান ত ডাঙৰ কৰিবা আজি যদি দহজনে জানিছে কাইলৈ পোন্ধৰ জন মানুহে গম পাব
অ', সেইটোয়ে-সেইটোয়ে অহ', তেনেকে বাঢ়ি বাঢ়ি গৈ থাকিব আৰু তোমাৰ আগতে কলনিত মানুহ কম আছিলে একদম লাহে লাহে বাঢ়ি বাঢ়ি বাঢ়ি গৈ আছে ন', -ত', সেইটো কাৰণে ধৰা মানুহো বেছি চবে মানে এইটো আগ্ৰহী হৈছে গম পাইছা নে? মানে একে মানে বহুত ভাল লাগে গোটেইখিনি মানুহ যেতিয়া ওলাই আহে কিবা এটা পা
হওক দিয়া তোমালোকৰ উম উম নহয় এতিয়া তোমালোকে ধৰা বিপদে আপদেও গোটেইখিনি মানুহৰ লগত এনেকে থাকিলে কি হয় কিবা এটা বিপদ আপদ হলেও
অ' তেওঁলোকে চাই। অ সহায় কৰিব। অ' সেই
সেই - সেই মোকামিলা টোহে লাগে আৰু ঘৰ- ঘৰুৱা নিচিনা। এনেকে থাকিবলৈ
অ ঘৰুৱা নিচিনাই লাগে বুইছানে ইয়াত থাকি। তেনেকুৱা মানে তোমাৰ। অ' অকলশৰীয়া অ আৰু চোৱা বিহু বুলি ক'লে এতিয়া আজিকালি তিনি চাৰিদিনহে আৰু। ন? তোমাৰ সেইকেইদিনতনো তুমি ল'ৰা ছোৱ ছোৱালীয়ে ক'ত ভালকে বিহুটো পালে হয় নে? মেলা বুলি যাবও নোৱাৰে হয়। অ' অ' সেইটোয়ে, কিন্তু ধৰি লোৱা এতিয়া চোৱাচোন স্কুল বিলাক আজি দুই তিনিদিন বন্ধ থাকিলে তাৰ পিছত মেলা বুলি সিহঁতে তেওঁ যা ব নোৱাৰে ন। আৰু বিহু প্ৰগ্ৰাম বুলি ইমান দেৰি কাৰণে অসুবিধা হৈ যায় যে। সেইটো কাৰনে মানে আমাৰ প্ৰগ্ৰামটো এনেকু দচটা বজাত আমাৰ শেষে হৈ যাব। তেতিয়া ল'ৰা ছোৱালী খিনিও টোপনি ক্ষতি নহয়, পিছদিনাখন স্কুল যাৰ যাৰ আছে তেওঁলোকে স্কু কুলু যাব পাৰিব হয়। মানে সিহতৰ ক্ষতি নহয়। কোনো ফালৰ পৰা কাৰণ সৰু সৰু ল'ৰা ছোৱালী স তি হ'লে বহুত বেয়া হ'ব যে। সেইটো কাৰণে মানে অ সেইটো মানে চাই চিন্তিহে মানে পাতিছে আৰু চবে মিলি পেলে। সেয়ে আৰু তাকে এতিয়া তুমি কি অ ভাল লাগিব ভাল লাগিব। আজিয়ে হ'ব এনেই আহিবই পাৰিলাহৈ তুমি এপাক ন। কোৱাও নহল তেনেকে এই মানে কি জানা এই অ মানে কলো হয় জানানে যদি শনিবাৰে পাতিলোঁ হয় তেতিয়া দেওবাৰে অফ থাকিলে হয় চবেই শুই কৈ ন ধুনীয়াকে হেৰি কৰিব পাৰিলা হয় কিন্তু ইমান মানে তোমাক হ'বক হৈ গ'ল মানে তোমাৰ টাইম মিলা নাছিলে কাৰো উম সেইটোৱে মানে সেই গৰমটো পনীয়া মানে ধৰি লওক সন্ধিয়া পৰা দিছো মানে যেতিয়া মানে জৰুৰ পৰি বন ইমান গৰমতটো ধৰি লও অনুভৱ নহব যে সেইটো কাৰণে দিয়া গৈছে অ
কৰি দিলে ল'ৰা ছোৱালীয়ে আমনি নাপায়
শুনি নাপায় লগত
তাতে তোমালোকে শুনাচোন তাতে তোমালোকে এইবছৰ যদি কৰিছা কৰিছা অ নাই কৰা যদি মই ক'ব ছো সেই তোমালোকৰ কলনি ছাগে এইবাৰ মানে মেট্ৰিক পাছ কৰা হায়াৰ ছেকেণ্ডেৰী পছ কৰা ল'ৰা ছোৱালী আছে নহয়
কৰিব তোমাৰ সম্বৰ্ধনা অনুষ্ঠানতটো অ দিয়ে দিয়ে সেইটো আগতে মানে তেনেকে তোমাৰ অনুষ্ঠান নাপাতিলেও মানে কলনীৰ যিখিনি ল'ৰা ছোৱালী তোমাৰ হাইচেকনডাৰি পাছ কৰিলে বা মেটিক পাছ কৰিলে তেওঁলোকক মানে ধৰি লওক বিশেষ এতিয়া আমি মানে কি কলনি মানুহখিনিয়ে ঘৰে ঘৰে গৈ লৈ পেলাই প্ৰমাণ পত্ৰ এখন আৰু লগতে মানে তোমাৰ গামোচা এখন দিয়াই যায় প্ৰত্যেক বছৰে সেইটো কৰেই তেতিয়া মানে কি জানানে মানুহখিনিৰ প্ৰতি এক এটা মৰম শ্ৰদ্ধাও থাকে ন সন্মান এটা আহি যায় আৰু ল'ৰা ছোৱালী খিনিও এটা ধৰি লওক আগ্ৰহ টো বাঢ়ে ন বা মই ভাল কৰিছো সেইটো কাৰণে মোক এনেকৈ দিছে তেনেকে মানে খুৰা খুৰী যিমানখিনি আছে আৰু গোটেইখিনি মিলি মানে বহুত ধুনীয়াকে চ পলাই আছে
অ ঠিকে আছে দিয়া মানুহখিনিৰ সেইটো সেইটো বস্তু ভাল লাগিছে মোৰ
অ অ সেইটোৱে সেইটোৱে বুজিছানে আৰু তাতে মানে ধৰি লওক বাকী খিনি চব তেওঁলোকেই কৰিছে যে আমি খালি সহায় সহযোগিতা অলপ যদি নিদিওঁ ন
অ অ হয় হয় হয় তাকে তাকে নহয় তেওঁলোক হ'ল আঁতৰৰ মানুহ হয়নে তোমালোক পহ হলা ইয়াৰে মানুহ গতিকে তোমালোকে সেইখিনি সাহস দিলেহে তেওঁলোকেও আগুৱাই আহিবলৈ অকন সাহস পাব সেইটোৱে কথা
নিদো বা আগ্ৰহটো ন তেনেহলে তেওঁলোকেও আগ্ৰহটো নাপায় অলপো আৰু কি জানানে তাতে আজিকালি সৰু সৰু ল'ৰা ছোৱালী বিলাক কি হৈছে তোমাৰ ঘপককে মানে কথা কবলৈ ভয় কৰে তোমাৰ অ অ আৰু তোমাৰ ষ্টেজত আৰু কিবা অনুষ্ঠান পাতিলে নাচে নাচি বলৈতো ক'ত যাব হয় কিন্তু এনেকে ধৰি লওক ঘৰৰ মানুহ খিনি আগত নাচিব পাৰিলে অকণমান অভিজ্ঞতাটোও বাঢ়িব অ ভয়তো ভাঙিব পিছত যাই পেলাই তেওঁলোকে বেলেগতো নাচিবগৈ পাৰিব হয়নে নহয় তুমি কিতাপতো চব পায়ে আছা কিন্তু কিতাপ আৰু ধৰি লোৱা তুমি যেতিয়া নিজে কৰিবা
অ বেলেগ হৈ যায় বেলেগ হৈ যায় উম উম
মানে তাহতৰ মানে বুজি পাবলৈ বহুত সুবিধা হয় গম পাইছানে আৰু এতিয়াই যদি বুজি লয় তেতিয়া পিছলৈ তুমি বুজাব
দৰকাৰ নাই অ হয় হয় অ ঠিকে আছে তোমালোকে ভাল কাম এটা কৰিছা দেই ভাল পাইছো শুনি পেলাই যাব পৰা হলে
আহিবই পাৰিলা হয় অ আহিব পাৰিলা হয় কিন্তু আমাৰ বাৰটো বেয়া হ'ল আৰু সেইটোৱে কিন্তু মানে এতিয়া মানে কি জানা যে ওঠৰ মাহ হে যাম ব হল হয়নে আৰু কেইদিনো হৈ আছে তেতিহলে আৰু পিছুৱাই গ'লে আকৌ বেছি। পিছুৱালেও বেয়া হৈ যায় যে
উম উম ঠিকে আছে ঠিকে আছে হেৰি আগলৈ কৰিলে তেনেকে কি কৰিবা জানা। যদি ডাঙৰ হয় গে অকমানৰ। এই বাঙিয়া মেলাৰ দিনাখনন
অ সেই তেতিয়া
অ বাঙিয়া মেলা দিনাখন তেতিয়া মানে দুজনমান প্ৰতিযোগীও। পাবা, গম, পালানে দুজনমান প্ৰতিজন মানে আনৰ। কাৰণে নহয় সেই ল'ৰা ছোৱালী খিনি বাহিৰৰ পৰা আহি পেলাই যি দুজনে ধৰা। পাৰদৰ্শিতাটো যিটো দেখুৱাব সেইটো। ধৰা ইহঁতে অকমান সিহঁতক চাই পেলাই আগুৱাবলে অকন যত্ন কৰিব উ শিকিব।
পে, সেইটো এ পিছত মানে তেনেকুৱা কৰিব লাগিব। এইবাৰ সময়বোৰ সুবিধাাবিলাকো চবৰে নিমিলিলে যে সেইটো কাৰণে মানে।
তোৰ অহাবাৰ অহাবালে আগতীকে তোমালোকে খাব মানে হেৰি হবা আৰু অ আগতীয়াকে তোমালোকে কৰিবা। অ অ ঠিক আছে দিয়া অ হ 'ব দিয়া